হেল্লৌ' অঁ কি কৰিছা?
অঁ, এনেই আছো, তই?
আছো এনে, ভাত পানী খালি?
ভাত নাই খোৱা, তয় খালি?
নাই নাই খোৱা, তই এনেই ব্যস্ত নেকি বাৰু?
নাই নাই, কচোন।
নাই সেইদিনাখনতো ভৱিষ্যতৰ কথা কৈ আছিলি যে, তাৰ পিছত, - মই মানে জ্বলদি জ্বলদি আছিলো তোৰ মানে ভৱিষ্যতৰ সপোনটোৰ কথা পাতিবলে আছিল- মই সেইটো সুধিবলে পাহৰি থাকিলো, অ' তোৰ ভৱিষ্যতৰ সপোন কিনো?
মোৰ এনেইতো মোৰ, এনেই মোৰ ড্ক্তৰ হোৱাৰ সপোন আছিল বাৰু-
উম'
মানে, ডক্তৰৰ এতিয়া- অঁ' আৰু ডক্তৰ হবলেতো আজিকালি এটা পৰীক্ষা দিব লাগে বুলি শুনিছো মই। মানে, নিট বুলি এটা পৰীক্ষা আছে ন।
অঁ'
অঁ' সেইটো দিব লাগে বুলি শুনিছিলো, আৰু এতিয়া আকৌ এও শুনিছো- যে, নিতৰ যিখন আমাৰ কৈ কি প্ৰশ্ন কাকত আছে-
অঁ'
প্ৰশ্ন কাকত খনো আকৌ ফাদিল হল বুলি শুনিছো, এইবাৰ দুই- তুই হাল-
ছা আকৌ পাতিছে।
আকৌ পাতিছে। এতিয়া দুই হেজাৰ ছাব্বিশ চনত মানে দুবাৰ হ'ল ন।
অঁ'
এতিয়া মানে, কি কৰিম কি নকৰিম সেইটো- ভাল হয় নে মোৰ কাৰণে সেইটোৱে ভাবি আছো ৰচোন বাৰু মইয়ো।
উম'
মানে, এতিয়া এটা ব অ ক ক। এতিয়া এট- টা মোৰ এনেকুৱা হৈছে যে এউম সেইটো ললে মানে ফিউচ ভৱিষ্যতত- আঁহ, এটা ভাল ভাল মানে- স্থান আছে নে নাই সেইটো এটা ভাবিবলগীয়া কথা কাৰণ, আজিকালি ইমান ল'ৰা ছোৱালীয়ে- তোমাৰ এই পৰীক্ষাটো দিব বা নিজক মানে দিবৰ কাৰণে- জুহে কৰি আছে ন, সাজু কৰি আছে। ত সেই বাৎচ্ছা বিলাক- কৰ কেনেকুৱা হৈছে? কাৰণ এবাৰ এটা এক্জাম মানে পৰীক্ষা দিয়াৰ পিছত, আকৌ দিত- যোৱাবাৰ সেই পৰীক্ষাটোৰ কাৰণে আকৌ পঢ়া শুনা সেইটো মানে অসম্ভৱ বুলি মই ভাবো আৰু। এতিয়া মই ভাবিছো সেইটো নহও নেকি? কি কৰো? এতিয়া তোৰ কি বাৰু?
মোৰতো মই মই এটা মিডিয়া হাউচত কাম কৰিব পাৰো বা মানে ল পঢ়াৰো ইচ্ছা মোৰ। মানে মই এইবিলাকতে মানে জড়িত হৈ থাকিব বিচাৰো আৰু।
অঁ অঁ সেইটোৱে।
অ তোৰ এনে ডক্তৰ হোৱাৰ সপোনটো কেতিয়াৰ পৰা মানে তোৰ মানে তই দেখি দেখিবলে আৰম্ভ কৰিছিলি যে তই ডক্তৰ হবি বা এইটো হবি এনেকুৱা এনেকুৱা?
সৰুৰ পৰাই যেতিয়াৰ পৰা মানে মই যেতিয়া মই মানে হস্পিতাল হওঁক অ তোমাৰ আৰু এনেকে বেমাৰ হলে মানে যতে আৰু তাতে গ'লে মানে যিবিলাক ডক্তৰ হওক বা যিবিলাক নাৰ্ছ মানে সহায়ক থাকে ন, সেইবিলাক আ দে খিলে মানে মোৰ কিবা এটা ভাল লাগিছিল আৰু তেওঁলোকৰ পৰা জানো মইও হওঁ মানে সৰুৰ পৰাই নাজানো মোক এইটো বস্তু কোনেও শিকাব লগা হোৱা নাই বা কোনেও শিকোৱাই নাই।
অঁ।
অ সেইটো মানে আহি মই সৰুৰ পৰাই যে অ ডক্তৰ হ'ম ডক্তৰেই হম আৰু এতিয়া লাহে লাহে বুজিছো যে এই ডাক্তৰ হবৰ কাৰণে কিমান পঢ়িব লাগে কি কৰিব লাগে ন।
সেইটোতো হয় বাৰু মানে বস্তুতো দূৰৰ পৰাহে দেখিব ভাল, মানে যেতিয়া ওচৰত আনা যায় বস্ স্তুটো কেনেকুৱা তেতিয়াহে গম পোৱা যায়।
অ সেইটোৱে এতিয়া চব আজিকালিতো চব বস্তুৱেই অ তোমাৰ মানে কঠিন বুলি ক'ব লাগিব ন গোটেই খিনি বস্ টোৱেই, কিবা এটা হবলে আজিকালি কিবা এটা হবলে তোমাৰ বহুত পঢ়া শুনা বহুত খিনি লাগিব আৰু আজিকালি যিহেতু আমাৰ দেশত অ মানে চাপ কৰি মানে যিটো ঠাই সেইটো কম আৰু পঢ়া মানুহ বেছি হৈ গৈছে।
সেইটোতো হয়।
অ সেইটোৱে নিবনুৱা হৈও সেইকাৰণে বহুত আছে এতিয়া সেইটোৱে হৈছে আৰু।
হয় বাৰু, কিন্তু এই মানে তুমি এতিয়া ধৰা ডাক্তৰ হ'ম বুলি ভাবিছা ত' ইয়াত তোমাৰ যদি মানে তুমি স সফলতা লাভ কৰিব বিচাৰা, ত' কি কি কৰিলে মানে কি কি কৰিলে তুমি ইয়াত সফলতা লাভ কৰিব পাৰা বুলি ভাবা মানে
এতিয়া সফলতা লাভ কৰিব কাৰণে মই তোমাৰ পঢ়িব লাগিব ফাৰ্ষ্ট কথা হয় নে, প্ৰথম কথা মই পঢ়িব লাগিব আৰু সেই পঢ়ি অকল যে পঢ়িব লাগিব সেনেকুৱা নহয় এতিয়া সদায় এটা এটা মানে উম কনস্তিষ্টেন্সী যিটো কয় সেইটো অ মানে ৰাখিব লাগিব, এতিয়া মই সদায় যদি চাৰি ঘন্টা পঢ়িছো সেনেকেই পঢ়িব লাগিব, আৰু যিটো নোৱাৰো মানে মই এইখিনি কথা গম পাইছো যে যি টো নোৱাৰো সেই বস্তুটো যে অ এইটো নোৱাৰো এনেকুৱা নহয়, আহ যিটো নো নোৱাৰোঁ সেইটো কে মানে কিমান বাৰ চেষ্টা কৰি আমি সেই বস্তুটো কৰিব পাৰিম সেই টো সেই আচল, কথা, অ, সেনেকুৱা আৰু মানে
অ', সেইটোতো ভালেই বাৰু। অ', অ,
পাৰোঁ মানে এইটো কি আৰু, চি এ বা এনেকুৱাৰ বাহিৰে আৰু কি হ'ব মানে? আৰু কি সপোন আছে, কি হ'ব সপো?
হাঁ, হাঁ, কি ক'লা?
চি এ হ'বৰ মানে যদি ধৰি লোৱা তুমি চি এ নহ'লা আৰু। কিবা কাৰণত, বাৰু হ'বা বুলি মই মানে আশীৰ্বাদ, কি বুলি ক'ম হ'বা বুলি ভাবিলোঁ। ভাবি লৈছোঁ কিন্তু হ'লেও যদি তুমি সেইটো বস্তু নোহোৱা তেতিয়াহ'লে তোমাৰ আৰু কি হ'ব মানে এটা আশা আছে ধৰা, ছেকেণ্ড অপচন হিচাপে?
মই তেতিয়া মিডিয়াতে কৰিম আৰু সাংবাদিকত। এটা, সাংবাদিক হোৱাৰ অ', সাংবাদিক হ'ম, যিহেতু মই সাংবাদিক, পঢ়িয়ে আছোঁ, কৰিয়ে আছোঁ।
অ', অ, অ,
ত' সাংবাদিকতে সাংবাদিকত উম, সাংবাদিকৰ লাইনতে গুচি যাম আৰু।
অ', অ,
অ',
আজিকালি, আজিকালি সেইটো এটা ভাল মানে, এহ ভৱিষ্যতৰ, মানে ঠাই মানে ল'ব পাৰে আৰু স্থান ল'ব পাৰে ভৱিষ্যতত, ভাল এ
অ', অ,
অ',
তুমি তুমি এনে, মানে এই চাকৰিতলটো আৰু ব্যৱসায়ৰ ভিতৰত কোনটো বেছি ভাল পোৱা মানে চাকৰিটো নে ব্যৱসায়টো, মানে বেছি ভাল বুলি ভাবা আৰু?
এতিয়া, মই নিজে তে নিজে হৈছোঁ হি যিহেতু মই ডক্টৰ হ'ম বুলি কৈছোঁ হয় নে চা কৰ সেইটোতো চাকৰি হিচাপে পৰিব, আহ মই ভাবোঁ ফা কৰি মই ভাল পাওঁ চাকৰিতো কিন্তু ব্যৱসায় কোনোবা যদি মানুহ এজন ব্যয়ৱ সহায় কৰিছে, বা সেই মানুহজনকো মই কিন্তু মানে আহ ভাল কাম কৰা বুলি ক'ম কৰা বুলি কাৰণ আজিকালি ব্যৱসায়তো বহুত লাভ আছে।
অ',
আজিকালি ব্যৱসায় কৰিও মানুহে মানে বহু খিনি তেওঁলোকৰ নিজৰ যিখিনি সপোন আছে তেওঁলোক কে নিজে, সপোন খিনি দি দিঠকত পৰিণত কৰিব পাৰে ন'।
হেৰিতো হয়।
অ', সেইটোৱে।
অ' এতিয়া বৰ্তমান তুমি ডক্তৰ তোমাৰ ইচ্ছা আছে যিহেতু তুমি তাৰ সেইটোৰ বাবে তুমি অ', কিবা মানে, কি কৰি আছা তোমাৰ সপোনটো পূৰণ কৰিবলে
এতিয়াতো মই বাৰু পঢ়ি আছোঁ। এতিয়া, মই এইবাৰ মানে নীট দিছিলোঁ, কিন্তু মানে সেই আৰু প্ৰথমবাৰ দিয়াৰ পিছত প্ৰথমবাৰ ভালেই হৈছিল কিন্তু যেতিয়া দ্বিতীয়বাৰ দিলো তেতিয়াটো আৰু অলপ মানে সেয়া হৈ গ'ল ন'। এবাৰ আৰু যো-যোৱা মানে তাৰ্ফ আহিলে যোৱ বাৰতকে আৰু নিজৰ এনেকুৱা হৈ গৈছে যে ই-ই যিটো আমাৰ ইঞ্জিনিয়াৰিংৰ পৰীক্ষা হয় ন'। সেইটো নিচিনা হৈ গৈছে। এতিয়া আমি পঢ়ো এটা লেভেলত আকৌ আমাক মানে যিটো উম, মোৰ যিটা-যিকেইটা ছাৰ আছিলে সেইকেইটা ছাৰে এটা লেভেলত পঢ়ায় বা এনেকুৱা পৰি মানে প্ৰশ্ন আহিব পাৰে। পৰীক্ষাত। কিন্তু তেওঁলোক-তেওঁলোক একে এটা বেলেগ লেভেলত আহ প্ৰশ্ন প্ৰে কাকত কাটে সেনেকুৱা হ'লে আমাৰ যি- যিটো মানে ছাত্ৰ-ছাত্ৰী আমি যিবিলাকে এই পৰীক্ষাৰ কাৰণে উম, মানে সেয়া কৰি আছোঁ মানে। উম, প্ৰিপৰেচন কৰি আছোঁ। তেওঁলোকৰ যিটো মানসিক স্থিতি সেইটো একদম মানে ঠিক হৈ নাযায় আৰু বহুত, এইবাৰ মই শুনিছোঁ বহুতে মানে এই বেয়া মানে, সেয়া কি আৰু? খা-খোজ লৈছে তেওঁ অহ, সেইটো শুনিছোঁ মানে তেতিয়া বেয়া লাগে, যেতিয়া নিজৰ এজন লগ
অহ, বহুত মানুহে মানে জব দিল পেলাই মানে এবছৰ এটা লছ্ কৰি, তালৈকে ইমান কষ্ট কষ্ট কৰে তাৰপিছতো যদি এনেকুৱা ফল হয় মানে ফল পায় সিহঁতে, ত' ভাগৰি যাবই নিক্ষ কৈ ইহঁতে
সেইটোৱে মানে বহুত বেয়া লাগে আৰু কাৰণ বহুত
আৰু অহ' আৰু এক ছেকেণ্ড এটা দেৰি হলেও পৰীক্ষা হলত সোমাব নিদিয়ে।
সোমোৱাব নিদিয়ে সেইটোৱে আৰু তোমাৰ ঘৰৰ পৰা কিমানখিনি আশা কৰে কাৰণ ঘৰৰ আৰু বহুত ঘৰৰ মই দেখি দেখিছোঁ বা দেখি আহিছোঁ ন' আজিকালি চচিয়েল মিডিয়াত চবখিনি প্ৰাইয়ে যায় বহুত ঘৰৰ, বহুত ঘৰৰ সেয়া এইটো কি আছিল, মাটি বেছি তোমাৰ, মানে তেওঁওলোকৰ নিজৰ সম্পত্তি বেছি মাক-দেউতা, মাকৰ যিখিনি গহনা আছে, সেইখিনি সেয়াত থৈ কেনে তেওঁ মানে নিজৰ ছোৱালী বা ল'ৰাজনক পঢ়াই যাতে ভাল হয় সেই ল'ৰাজনৰ ভৱিষ্যত। কিন্তু তাৰপিছত যদি, তাৰপিছত যদি এনে এনেকুৱা ধৰণৰ কিছুমান বাতৰি শুনিব পাওঁ। যে এইবাৰ কুৱেশন, প্ৰশ্ন কাকতখন ফাদিল হ'ল কিবা হ'ল। এনেকুৱা ধৰণৰ অহ, প্ৰ এ মানে এ বাতৰিয়ে আমাৰ সমাজত কেনেকুৱা এটা অহ, মানে প্ৰচাৰ চলাইছে বা আমি এতিয়া আমি ভাবিছোঁ যে অহ, ডক্তৰ হম কিন্তু যিখিনি ভৱিষ্যতৰ ডক্তৰ আছে।
উম।
কি ভাবিব, তেওঁলোকে নিজে ভাবিব যে, আমি ডক্তৰ কেনেকে হ'ম কাৰণ প্ৰশ্ন কাকত এখন ভালকে অহ, আমাৰ যিটো পৰীক্ষা দিয়া অহ স্থান হয়, সেইটোতে আহি নাপায়। তাৰ আগতেই ফাহিল হৈ যায়।
সেইটো হয় বাৰু। অ', তুমি এনেই পঢ়া-শুনাৰ উপৰিও কিবা কৰি আছা নে?
এতিয়া মই এইবাৰ বাৰু ডিগ্ৰীত লগাইছো নাম, মানে যোৱাবাৰ নলগালোঁ।
অ', অ'।
এতিয়া লগাম বুলি ভাবিছো কাৰণ মই যিহেতু এবছৰ মানে কি আৰু, এনেই লষ্ট কৰিলোৱে, আৰু মোৰ মানে দুবছৰ নকৰো বুলি ভাবিছো, কাৰণ বয়স ৰৈ নাথাকে, আচলতে। সেইটো আৰু ইমান মানসিক কষ্ট বা ইমান খিনি ভুগি একো লাভ নাই, যদি কপালত আছে হ'ব। এইবাৰ পৰীক্ষাটো দিছো। অ, পৰীক্ষাটো দিছো, আৰু এইটোও হ'ব নোৱাৰিলে, মই ভাবিছো এজন মানে আমাৰ সমাজত ভাল মানুহৰ বহুত দৰকাৰ এতিয়া।
বৰ্তমান এইটো জন-জন, এইটো সমাজততো বহুতেই প্ৰয়োজন।
এতিয়া বহুত প্ৰয়োজন হৈ আছে। ত' মই ভাবো যে পঢ়ি-শুনি এজন ভাল যদি মানুহ হ'ব পাৰো, আৰু গোটে অলপ অ', মানুহখিনিক বুজাব পাৰো যে, ভৱিষ্যতত কি কি ভাল হ'ব আমাৰ কাৰণে, আৰু কি কি বেয়া হ'ব। আমি কি কি কৰি আছো বেয়া কাম বা এতিয়া কাম সৰু এটোপ-এটোঅ পানীৰে যিহেতু অ সাগৰ হয়, আমি এতিয়াৰ পৰাই যদি সেই কামটো ভাল কৰি নলও, তেতিয়াহ'লে মানে পিছলৈ নহ'ব ভাল।
সেইটোতো হয়ে বাৰু!
অ, তে তেওঁলোকক বুজাব চেষ্টা কৰিম, সেনেকুৱাকে ভাবি থৈছো আৰু এতিয়ালৈ।
উম। অ, তুমি মা-দেউতাৰ বাবে কিবা বিশেষ সপোন আছে নেকি তোমাৰ?
তেতিয়া মা-দেউতাৰ বাবে, মা-দেউতাইতো ধৰি লোৱা, মোৰ যিহেতু মই ডক্টৰ হ'ম বুলি ভাবিছিলো, মা-দেউতাও সেই মোক সামৰ্থয় দি, মানে কি মানে মোক মোৰ আহ, সেয়াক সন্মান কৰি কেনে, তেওঁলোকে মোক চাপৰ্ট কৰিছিল বাৰু, কিন্তু এতিয়া এয়া অৱস্থান তেওঁলোকেও ভাবিছে আৰু, যিহেতু মানসিক ৰূপে কষ্ট পাই থকা থাকিলে, তেওঁলোকে আৰুনো কি কৰিব, ত, তেওঁলোকে এইবাৰ মানে ইমান খিনি ভাব মানে কৈছে আৰু নিজে যি কৰ কৰ যাতে ভাল মানুহ এজন হ'ব পাৰ আৰু, সেয়ে লাগে আমাক। সেনেকুৱাকে কৈছে আৰু।
ভালে ভাবিছা বাৰু! তোমাৰ কথাবোৰ শুনি ভালেই লাগিল। ঠিকে আছে, উম, ঠিকে আছে দিয়া তেন্তে।
অ, দিয়া।